অ', কি কৰিছ, অ', কি কৰিছা? মই আছোঁ এনেই, তুমি?
হেল্ল'! হেল্ল'! অ', শুনিছানে নাই? নমস্কাৰ নমস্কাৰ। অ', কি কৰিছা তুমি?
অ', এনেই বহি আছোঁ ঘৰতে, তুমি?
মই আছোঁ, আছোঁ এনেই আছোঁ ঘৰতে ময়ো আছোঁ বাৰু।
অ', বাকী খোৱা বোৱা হ'ল? মই খালোঁ, এইমাত্ৰ খাই উঠিছোহে তোমাৰ।
অ', অ', ঘৰত ঘৰত কেনেকুৱা ভালেনে চবৰে?
ভালে, ভালে তোমালোকৰ?
ভালে, ভালে।
অ'
তোমাৰ বে-ব্যৱসায় কেনেকা চলিছে?
এই ব্যৱসায় তোমাৰ মাজতে ভালেই চলি আছিলে, এই সিদিনাখন তোমাৰ দুটা গাহৰি পোৱালি মৰি থাকিলে নহয়।
হয়, নেকি? আৰু তোমাৰ যে, আৰু তোমাৰ ছাগলী ছাগলী আছিল যে, সেয়া কি হ'ল? গাহৰিটো, গাহৰিটোৰ কথাটো জানোঁ বাৰু মই।
অ', ছাগলী তোমাৰ ঠিকে আছে ছাগলী।
অহ, কেই-কেইজনী আছে ছাগলী এতিয়া তোমাৰ?
তোমাৰ মাইকী আছে চাৰিজনী তাৰপিছত খাঁহী দুটা আছে।
উম, উম, আৰু
আৰু তোমাৰ লোকেল মুৰ্গী আছে, তাৰপিছত তোমাৰ কেটামান হাঁহ আছে।
অ', অ', তাৰমানে সৰু সুৰাকৈ ব্যৱসায় কৰি আছা মানে ন?
অ', কি কৰিবা আৰ এনে থকাতকৈ কিবা এটা সৰু
উম, উম, উম, উম, সেইটো হয়, বাৰু পিছে তোমাৰ হেৰি কি আছে? হেৰি খাহী ছাগলী আছে নেকি? খাহী ছাগলী?
খাহি ছাগলী তোমাৰ দুটা আছে ভোবোলা
দুটা আছে নেকি দৰদাম হৈ আছে নেকি? এইকিটা দৰদাম হৈ আছে নেকি?
নাই, নাই এইটো বেছি ডাঙৰ হোৱা নাই অলপ সৰু হৈ আছে মানে অকণমান ডাঙৰ হ'লেহে বিক্ৰী কৰিম বুলি ভাবিছোঁ। এনেই খাহি তোমাৰ পোৱালি দিছে এবাৰতে। মানে তোমাৰ ভোবোলা খাহি খাহি কৰিব লাগিব খাহি কৰা নাই।
অ', নহয় মানে মই মানে সেই সেইটো ব্যৱসায় কৰি আছোঁ মানে তোমাৰ এনে ছাগলী তাগলী তোমাৰ দোকানত দিওঁ যে, কাটাৰ কাৰণে।
অ'।
সেইটো তোমাৰ তুমি যদি মানে দিবলৈ মন কৰা মোক ছাগলী তাগলি দিব পাৰিবা মানে বেচ হেত এনে তুমি কিমান দিয়া এটা খাহি এটা খা ছাগলীৰ দাম কিমান দিয়া?
মই তোমাৰ সিদিনাখন বেচিছিলোঁ তোমাৰ দুটা বেচিছিলোঁ চৌব্বিচজাৰ এ চৌবিশ হাজাৰ পাইছোঁ। অ', বাৰ হাজাৰ, বাৰ হাজাৰকৈ দুটা হে ডাঙৰ ডাঙৰ খাহি মানে তোমাৰ
অ', কেই ক'ত দিলা তোমাৰ গাঁৱতে দিলা?
এই গাঁৱত মানুহে কাটিম বুলি কৈছিলে তাতে দিলোঁ।
অ' ময়ো তোমাৰ সেই সেনেকে তোমাৰ দিওঁ মানে ডাঙৰ, ডাঙৰ দোকান বিলাকত দিওঁ তোমাৰ অ' হোটেলবিলাকতো লাগে কিছুমান হোটেলত দিয়ে ন ভাত চাত খোৱা হোটেলবিলাকত, সেইবিলাকতো দিওঁ।
আকৌ তোমাৰ মাজতে মানে এই বিয়া আছে তাতো অৰ্ডাৰ দুটা কৰিছে তাৰপিছত তাত খাহি দুটা লাগে বোলে। সেইকাৰণে মানে এই খাহি দুটা থৈ দিছো মানে বিক্ৰী কৰা নাই মানে।
অ', অ' এই তোমাক অলপ বেছিকৈ যদি তোমাক দিওঁ দামটো তেতিয়া দিবানে নিদিয়া?
হ'ব তোমাৰ মানে এই দুটা, এই দুটা দিব নোৱাৰিম মানে। মানে বন্দবচ কৰি থৈছে বিয়া এখন আছে মানে। তোমাৰ আমাৰ ঘৰ আছে এই বড়ো গাঁও এখনৰ মানুহ এজনে এতিয়া বিয়া আছে মানে দুটা বন্দবস্ত কৰি থৈ দিছে বাকী সৰু পোৱালিকেইটা যদি মই খাহি কৰো, ডাঙৰ যদি তুমি মাঘৰ বিহু মানে নিব পাৰিবা জানুৱাৰী মানত।
হয় নেকি মাঘৰ বিহুতে লাগে মানে মোৰ এতিয়াৰ পৰা বুকিং কৰি থোৱা আছে মানে কিছুমানক মানে সাতখন আঠখনমান বিয়াত মোৰ মানে লৈ থোৱা আছে। এনে তুমি লোকেল মুৰ্গী, লোকেল মুৰ্গীটো বেচা বেচা বেচা
অ' লোকেল মুৰ্গী তোমাৰ মই দোকানত দি থাকো, তাৰপিছত তোমাৰ ঘৰৰ পৰাও নিয়ে।
হয় নেকি? অ' মই লোকেল মুৰ্গী তোমাৰ কিমান মান আছে এতিয়া এশ দুশ মান হ'ব নে?
তোমাৰ ডেৰশ মান আছে।
ডেৰশ মান আছে ন' মোৰ কিমান ডাঙৰ হৈছে এতিয়া সৰু সৰু হৈছেনে নে ডাঙৰেই হৈ গ'ল?
ডাঙৰ হৈছে। এক কেজি, ডেৰ কেজি এনেকুৱা।
অ' হয় নেকি? বেছি বেচিব বিচাৰি, বিচাৰিবা নেকি এতিয়া মানে
অ' নিব পাৰিবা, মোৰ মই বিক্ৰী কৰিব চায়ে আছো মানে।
অ' মোক মানে তোমাৰ সত্তৰটা আশীটা মান আশীটা মান লাগে। আশীটা, পঁচাশীটা মান দিব পাৰিবা নেকি? অ' এনে দামটো কিমান এটাত?
এতিয়া তোমাৰ মই কেজি তোমাৰ চাৰিশকেও বেচো তুমি চাৰে তিনিশ, তিনিশ ত্ৰিশ মানকৈ দিব পাৰে, তিনিশ ত্ৰিশকৈ দিবা যোৱা। আকৌ তুমি। অ' আকৌ তুমি দিওঁতে আকৌ সিহঁতক কিবা তোমাৰো কিবা এটা ওলাব না। ওলাব লাগিব নহয়।
মানে তিনিশ ত্ৰিশটাতে তোমাৰ মই আঠাইশ হাজাৰ কি তোমাৰ আশী, আশীটা লওঁ তেতিয়াহ'লে আঠাইশ হাজাৰ টকাত মোৰ হৈ যাব ন তোমাৰ।
অ'।
আঠাইশ হাজাৰ টকা দিলেই হ'ল তোমাক তিনিশ পঞ্চাছ কৰি আকৌ বেছি বঢ়াই নিদিবা।
নাই তুমি কি কবা আকৌ তোমাৰ কিবা এটা ওলাব লাগিব না নহ'লে এনেই যদি তুমি মাথা মাৰি যদি হেৰি কৰা তোমাৰ যদি কিবা এটা নোলায় এতিয়া মই এতিয়া তুমি মোক ঘৰৰ পৰা লৈ যাবা এতিয়া মই কোলৈকো যাবও নালাগে
অ', অ' সেইটো হয় বাৰু।
তেতিয়াহ'লে মই তোমাৰ কিমান আশী পিচ থৈ দিম ন?
আশী পিচ থৈ দিবা তুমি, তোমাৰ মই তোমাৰ আজি কেই তাৰিখ ছাবিশ তাৰিখ তোমাৰ ত্ৰিশ তাৰিখে তোমাৰ ঘৰ গৈ আছো মই ঘৰতো তোমাৰ এই বড়োগাঁও সেইফালে ন?
অ'।
বড়োগাঁও ফালে। উম, উম মই যাম দিয়া। মই তোমাৰ ন, মই তোমাৰ এঘাৰ বাজি মানত পাই যামগৈ তোমাৰ ঘৰ, তুমি ঘৰত থাকিবা নাই?
অ', মই ঘৰতে থাকোঁ মই ঘৰতে থাকোঁ অ' পাবা
নাম ন উ উ তোমাৰ এতিয়া খোৱা বোৱা হ'লনে নাই।
খোৱা বোৱা তোমাৰ খালোঁ তুমি?
মই খালোঁ, খালোঁ ভাত শুই আছে মানে আমাৰ খোৱা নাই আৰু ৰাতিপুৱা, ৰাতিপুৱা সাঁজটো খালোঁ বাৰু।
অ', ময়ো খালো তোমাৰ এই পুখুৰীয়ে মাছ আছিলে মাছ মাৰিছিলে মানে
অ', অ', অ', ক তোমাৰ ফিচাৰী আছে নেকি?
অ', ফিচাৰিও আছে হাঁহ আছে যে সেইকাৰণে পুখুৰী তাৰ মানে ইমান ডাঙৰকো নহয় আৰু। মানে যাতে হাক কেইটা চুই থাকিব পাৰে সেনেকুৱাকো খান্দিছো। ইমানো ডাঙৰ নহয় ইমানো সৰুও নহয় মানে মিডিয়ামকো পুখুৰী এটা আৰু। কেতিয়াবা তোমাৰ হাঁহ খিনিৰ লগত ময়ো যাওঁ পুখুৰীতে অকণ গা চা ধুওঁ।
অ', হয় নেকি ভালেই বাৰ
অ', এনে ঠাই কি কবা মানে তোমাৰ পত পুখুৰীৰ মাজতে চাং এখন দি দিছোঁ এই চাংখিনিতে মানে হাঁহ খিনি থাকে তোমাৰ।
অ', তাত তলত মানে মল মূত্ৰ খিনি পৰি তাতে তোমাৰ হৈ যায় চাগৈ বস্তুবালপ খোৱা বস্তুবাল মাছৰ। সেইটো হয় বাৰু।
এনেই মাছত অনা দিও বাৰুতে।
উম, উম। এতিয়া তুমি ফিচাৰীখন খোলোতে কিমান টকা দি খুলিছিলা জানিবা, জানিবা কিবা বিচাৰো নেকি।
তোমাৰ জেচেপিত কিমান লৈছিলে তোমাৰ জেচেপিত তোমাৰ পঁচিছ হাজাৰ নে কিমান লৈছিলে।
অহ।
তাৰ পিছত মাটি খিনি এনেকৈ সমান কৰোতে মানে জেচিপি খনত টোতেল তোমাৰ লৈছে ত্ৰিছ ত্ৰিশ হাজাৰ মান লৈছে ত্ৰিশ হাজাৰ মানে এনেকুৱা কিবা এটা লৈছিলো মই পাহৰিলোঁ।
অ', অ'।
ত্ৰিশ, ত্ৰিশ হাজাৰ মান লৈছে তাৰপিছত তোমাৰ আকৌ হেৰি তোমাৰ গছ পুলি কেইজোপা মান লগালো পাৰে, পাৰে মানে
উম, উম।
তাৰপিছত আকৌ তোমাৰ এই হাঁহৰ যে এইটো গঁৰা়লটো বনাবা তাত পুখুৰীত তাক বনালোঁ সেয়া মানুহ চানুহ লগাই মেলি সেয়া বনালো তাৰ পিছত তোমাৰ মাছ দিলো মানে তোমাৰ মিনিমাম পঞ্চাশ হ টকা মান ধৰি থোৱা আৰু
অ', হয় নেকি।
পঞ্চাশ হাজাৰ টকা এটা ধৰি থোৱা আৰু।
পিছে তোমাৰ এতিয়া হেৰি তোমাৰ ফিছাৰীটো পুখুৰীটো কিমান ডাঙৰ তোমাৰ?
তোমাৰ মানে তোমাৰ হেৰি চাৰি বিঘা চাৰে তিনি বিঘা মান এনেকুৱা গৈছে।
অ', মাছ, মাছ এনে কিমান দিয়া সৰু মাছ যেতিয়া পোৱালি আনা তুমি কিমান মান পোৱালি আনা। পাঁচশ ছশ মান ধৰা আনা আছেগৈ।
মাছ তোমাৰ ৰৌ মই হেৰি কেজি দিছিলোঁ তোমাৰ চল্লিশ কেজি।
চল্লিছ কেজি ন। এতিয়া মোৰ মানে আমাৰ পিছফালে পিছফালে পুখুৰী আছে, আমাৰ সেই এনেকুৱা মান ফিচাৰিলকে ৰকম ফিছাৰী নাই ফিচাৰী বনাম বুলি ভাবিছোঁ মানে আমি, তেতিয়াহলে আমাৰ মানে ডেৰ বিঘা মানত মাটি আছে ফিচাৰি বনোৱা।
অ', এ হৈ যাব ধুনীয়াকে হৈ যাব।
হৈ যাব ন।
উম।
উম, উম, পিছে তোমাৰ এতিয়া হেৰি মাছটো মাছ কি মাছ ভৰালে ভাল হ'ব মানে বেছি তোমাৰ সোনকালতে ডাঙৰ হয় কণী চনি সোনকালতে পাৰে।
ৰৌ তুমি ৰৌ দিব পাৰা পামপ্লেট দিব পাৰা।
অ', ন আৰু বৰালি বৰালি ছ বৰালি দিলে হ'ব ন?
বৰালি নিদিবা বৰালিটো দিওঁতে তোমাৰ কি হয় জানা ডাঙৰ হ'লে যে এই মাছে পোৱালি দিওঁতে বৰালিখিনিয়ে পোৱালিখিনিক খাই পেলাই।
অ', হয় নেকি?
অ', বৰালি নি দিবা এতিয়া গ্লাছ কাপ দিব পাৰা। তাৰপিছত গাছ কাপ দিব পাৰিবা তাৰপিছত ৰৌ পাম
উম, উম, উম, উম, উম, উম। এনেই এটা এটা মাছে কিমানমান পোৱালি দিয়ে তুমি জানা নেকি?
সেনেকুৱা দিয়ে পোৱালি দিয়ে তোমাৰ পঞ্চাশ চল্লিশটা মান দিয়ে এনেকুৱা।
অ', এশ মানুহ যায় থ
যায় যায় কিছুমান দিয়ে অ' দিয়ে দিয়ে।
উম, এতিয়া পামপ্লেটটো মানে এনেই তোমাৰ মানে বেছি দাম দামী মাছটো কোনটো তোমাৰ মানে পুখুৰীত আছে দামী মাছ? দামী মাছ হিচাপে মানে।
দামী ইমান নাই মই এনেকুৱা নৰ্মেলে ৰৌ কুহি এ ৰৌ। তাৰপিছত পাম্পলেট এইবিলাকে আছে দামী মাছ দিয়া নাই দামী মাছ দি কি কৰিবা তুমি।
সেইটো হয় বাৰু মানে তোমাৰ আহ তোমাৰ মানে তোমাৰ মাহত তোমাৰ কিমান লাভ হয় মানে মাছ চাছ বেছি তোমাৰ চব চব মানে কৰি কিমান লাভ লাভ লোকচানটো কোৱাচোন।
তোমাৰ মাহত বিক্ৰী নকৰোঁ মানে বছৰত দুবাৰহে বিক্ৰী কৰোঁ। আকৌ ডাৰ হওঁতে টাইম লাগে যে।
উম, উম, সেইটো হয় বাৰু।
এবাৰ এবাৰ মই তোমাৰ মাঘৰ বিহুৰ সময়ত এবাৰ পুখুৰীটো মাৰিছিলোঁ। তোমাৰ মাছ বিক্ৰী কৰোতে মই তোমাৰ হেৰি মান পাইছোঁ। এক লাখ ষাঠি হাজাৰ নে কিমান পাইছিলোঁ।
অ', মোৰো তোমাৰ সেই এবাৰ তোমাৰ মই আমাৰ গমা জাৰ্চি গৰু আছে যে। গৰু চৰু আছে মানে আমাৰ আৰু সেই গৰুবিলাক তোমাৰ তিনিজনী চাৰিজনী মান মানে বেছো। বেছিচিলো তেতিয়া তোমাৰ তেতিয়া তোমাৰ পাইছোঁ মই তোমাৰ পালোঁ তিনি লাখ তিনি লাখ চৌত্ৰিছ হাজাৰ পাঁচশ নিৰানব্বৈ টকা নে কিমান পাইছিলোঁ মই।
অ'।
এনেকুৱা মানে পাইছিলোঁ মই।
অ', এইবিলাক আমাৰ নিচিনা মানুহ কি কৰিবা এইবিলাক কৰিয়ে খাব লাগিব আৰু।
অ', সেইটো হয় বাৰু গাঁৱলীয়া মানুহ যেতিয়া।
গাঁৱলীয়া মানুহৰ এইবিলাকে কৰি খাব লাগিব বাকী এইবাৰ খেতি চেতি কৰা নাই নেকি?
খেতি আমাৰ ধান খেতি আছেই, আমাৰ তোমাৰ আমাৰ আমাৰ গাঁৱৰ মানে দুই নম্বৰ গাঁওখনত আছে তাতে কৰোঁ দেউতাই কৰে খেতি চেতি মই ইমান খেতিত মানে ইমান হেৰি নকৰোঁ মানে লাগি নাথাকে দেউতাই কৰে যেতিয়া মানুহ লগাই দিওঁ। পইচাটো ময়ে দিওঁ মানে সনেকাতে সেনেকৈ চলি আছোঁ আৰু বাৰু।
অ', ময়ো তোমাৰ কেতিয়াবা যাওঁ মানে কেতিয়াবা হেৰি হ'লে ভাত চাত দিবলৈ। এনেই ইমান টাইম লাগি থাকিব নোৱাৰো মানে, আকৌ তোমাৰ এই ফাৰ্মতো লাগি থাকিব লাগে না। সদায় চাফ চিকুণ কৰি থাকিব লাগে। তোমাৰ সাপ চাপ সোমাবলৈও হেৰি চাৰি দি থাকিব লাগে।
অঁ অঁ' সেইটো হয় সেইটো হয় দেই, তুমি মানে তোমাৰ ফাৰ্মখন খুলিছা ভালে হৈছে, মা হাঁ, হাঁহ খিনি মানে- খুলিছা ভালে হৈছে, আঁ- ময় কিমান মানে তোমাৰ যোনটো মল মূত্ৰটো ন নষ্ট হৈ যোৱা নাই সাৰৰ নিচিনাকৈ কাম কৰিছে পুখুৰীটোত হয়নে।
অঁ অঁ'
সেইটো হয় বাৰু, কাৰণ মও মানে তোমাৰ আগতে- পুহিছিলোঁ হাঁহ, পূহিছিলো বহুত হাঁহ পূহিচিলো ময় দেৰখ, দুশমান। তাল মানে মোৰ বেমাৰ এটা লাগিল হাঁহখিনিত মানে সেইখিনি গোটেই হাঁহখিনি মানে নষ্টই হৈ গ'ল তোমাৰ জানা।
মানে তুমি কি হবা, এনেকৈ তুমি কিবা এটা কৰিব চালে যে- তুমি কিবা এটা কৰিব চালে তোমাৰ তোমাৰ কাষৰ কষৰ মানুহে বহুত হিংসা কৰিব।
অঁ, সেইটো হয় বাৰু, সেইটো হয় সেয়া সেনেকাতে হল। বেমাৰ চেমাও আও মানে সেইটো সময়ত বেমাৰও আহিছিলে এইবিলাক বাৰু অন্ধবিশ্বাস- এইবিলাক বিশ্বাস কৰা, কিন্তু মানে কেতিয়াবা সেইটো হয়ও বাৰু কিন্তু তোমাৰ এই- বেমাৰ আহিছিল মানে বা হাঁহৰ কিছুমান বেমাৰ আহে ন তোমাৰ।
বেমাৰ আহে এ, চব চব- হাঁহটো মৰি নাযায়, বা আমাৰ ঘৰৰ মানে অকমান দূৰত তোমাৰ এই মা- মানুহটো হাঁহ ধেৰ আছিলে, তোমাৰ কি এনেকুৱা পুখুৰীত চৰি থাকে- তাৰপিছত তোমাক কি কৰিলে পুখুৰীত কিবা ঔষধ দি দিলে হেঁ, ঔষধ দি দিলে- তাৰ পিছত ঔষধ দিয়া পিছত মাছ খিনিও চব বগা বগা হৈ মৰি মৰি ওপৰলে উঠি গ'ল, তাৰ পিছত তোমা হাঁহ খিনি- চৰিব গৈছিল যে হাঁহও মৰিলে তোমাৰ মাছো মৰিলে, তেতিয়া মানে গম পালো শুনা- এতিয়া হাঁহখিনি ধৰ বেমাৰ আহিছে হাঁহখিনি মৰিলহেঁতেন, মাছখিনিতো বেমাৰ নাই আহা।
সেইটো হয়, সেইটো তোমাৰ ঔষধৰ কাৰণে হ'ল মানে তোমাৰ কিবা মাৰিছিল চাগে পুখুৰীটোৰ কাৰণে। কিন্তু মানে গৈ পেলাই তোমাৰ সেইটো নষ্ট হৈ গ'ল সেয়া বস্তুহে, সেইকাৰণে মানে তোমাৰ অলপ- মানে এইবিলাক ব্যৱসায় কৰিলেও অলপ মানে তোমাৰ জানি বুজি ল'ব লাগে হাঁ'।
অঁ, এইবিলাক মানে, মানে সৰু সুৰা কথা নহয় চব মানে অলপ চব- কাৰ কাৰ এনেকুৱা কিবা কিবি আছে চব শিকি ল'ব লাগে কোনটো টাইমত কি দিব লাগে কি নাই।
ছো তোমাৰ নাম তোমাৰ নাম বোলো আমাৰ ঘৰৰতো শুনি থাকো ন, মানে তোমাৰ- তুমি ভাল এজন ব্যৱসায় আহ মানে, সেনেক সেইকাৰণে- ফোনটো কৰিলোঁ বোলো মানে, সেইকাৰণে এইবিলাক ফোনবিলাক কৰিছিলোঁ, উম, উম'।
কাইলৰ পৰা আমাৰ এইফালে মানে চব এনেকুৱা মানুহ বিলাক যে চব এনেকৈ ব্যৱসায় কৰিয়ে খাই মানে।
উম, উম, উম, হ'ব দিয়া তেনেহলে ন'। উম, উম, উম, হ'ব দিয়া।